এনে আছিলো কোৱা।
চাহ খালা?
অ অ খালো। তুমি?
বিজি আছিলা নিকি?
নাই নাই কোৱা।
সমস্যাটো আজিৰ নহলে আমি নদীৰ সন্মুখীন পৰিৱেশৰ কথা পাতিলো হয়
অহ অ।
মানে তুমি নদী খনৰ কিবা আ জানালে মানে কি কৰিব লাগে?
অ অ নদী মানে যদি নদী সংৰক্ষনৰ বিষয়ে ক'বলৈ যাওঁ তে তেন্তে মানে অ নদী আমাৰ জীৱনত মানে এটা বহুত গুৰুত্বপূৰ্ণ অংশ বুলি ক'ব লাগিব। কাৰণ নদীয়ে আমাক বহুত বহু ক্ষেত্ৰত সহায় কৰে যেনেকে পানী বা কৃষি বা আ যাতায়াত আদি বহু ক্ষেত্ৰত নদীৰ এক বহুতো গুৰুত্বপূৰ্ণ অমূল্য সম্পদ বুলি আমি ক'ব পাৰিম।
হয় হয় তুমি তুমি ঠিকেই কৈছা। আৰু এতিয়া মানে তোমাৰ নদী নাথাকিলেতো মানুহৰ জীৱন বহুত কষ্টকৰ হৈ পৰিব ন? তোমাৰ নদী নাথাকিলে তো মানুহৰ জীৱনটোত তো একোৱেই মানে কি কৰিবা? নদি নাথাকিলে কৰিবা নো কি? কিন্তু আজিকালি নদী বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। তোমাৰ নদী বিলাকত কিমান জাবৰ যোথৰ অ এইবিলাক ইত্যাদি পৰি থাকে
উ ঠিকে কৈছা। কাৰণ এতিয়া মানে মানুহ বোৰেও ভালকে গুৰুত্ব নিদিয়ে আৰু সেই ফলত মানে নদী প্ৰদূষণ বহুত বাঢ়ি গৈছে। ছে আৰু ই এক মানে মানুহৰ মাজত বহুত ডাঙৰ সমস্যা হৈ পৰিছে মানে। আৰু মানুহে মানে বেছিকে গুৰুত্ব নিদিয়াৰ কাৰণে আহ নদী নদীসমূহত মানে প্লাষ্টিক পেলাই দিয়ে বা যোনবোৰ আমাৰ ওচৰে পাজৰে নলা আছে সেইবোৰতো বহুত জাবৰ জোথৰ পেলাই দিয়ে আৰু সেইবাবে মানে নদীবিলাক আৰু অ সাগৰ সাগৰটো বাৰু ইমান নহয়। কিন্তু নদীত যদি আমি বেছিকে গুৰুত্ব দিওঁ তেনে তেনেহলে আমি চাব পাৰো যে মানে অ, নদীত বহুতো এনেকুৱা লেতেৰা বস্তু পেলোৱা যায়। যাৰ বাবে নদী প্ৰদূষিত হৈ যায় মানে।
অঁ ঠিকে কৈছা। আৰু এতিয়া মানে তোমাৰ ইয়াৰ পৰা নদী মানে পানী দূষিত হয় আৰু তাৰে আমি যিবিলাক মাছ কাছ ডলফিন আৰু জলচপাতি বহুত এনেকুৱা আছে ন সেইবিলাক মানে বহুত বিপদ মৰে নদীখন লেতেৰা হ'লেতো মাছ আছে এইবিলাকতো মৰিবই।
আৰু তুমি যেনেকে কলা মাছ কাছ এইবোৰতো বাৰু আহ বিপদত পৰে সিহঁতৰ জীৱন। লগতে মানুহৰ যোনবোৰ স্বাস্থ্যৰ কথাও আহে যায় মানে, মানুহৰ স্বাস্থ্যৰ ওপৰতো বহুত। বেয়া প্ৰভাৱ পৰে আৰু এয়া আমি দেখিবলৈ পাওে আৰু দূষিত। আমি ব্যৱহাৰ কৰিলে বা। মোৰ জীৱনত মানে বিভিন্ন ধৰণৰ ৰোগ দেখা পোৱা যায়, সেয়েহে মানে আমি। মানহ হিচাপে নদীৰ ওপৰত গুৰুত্ব দিয়াতটো বহুত প্ৰয়োজনীয় বুলি মই ভাবো। কাৰণ জীৱ জন্তুৰ লগতে মানুহৰ জীৱনতো মানে আমি দেখিবো। পাওঁ যে বহুত বেয়া প্ৰভাৱ পৰে।
হয় হয়, তেতিয়াই কৈছ আৰু এতিয়া মানে তোমাৰ মে আমাৰ। সাৰণে বহুত নদী এনেকুৱা আছে য'ত মানে সমস্যাৰ সন্খীন হৈছে তে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহ মানে সংৰক্ষণ কৰাতো মানে আমাৰ। মানুহ মানুহে আমাৰ প্ৰয়োজন।
সংৰক্ষণ কৰাটো আমাৰ বাবেই ভাল।
অঁ অঁ একেবাৰে ঠিক কথা কৈছা, তুমি কাৰণ নদীৰ পাৰত। আহ গছ গছনিও থাকে আৰু যদি মানে যিকোনো। কাৰনেই হওঁক আমি যদি গছ গছনিবোৰ কাটো। তেনেহলে। উম, যোনবিলাক বালি থাকে সেই বালি চৰা খ খনত। আৰু অবৈধ। দখলেও নদীৰ ক্ষতি কৰে, আৰু মানে এনেকে গছ গছনিৰ পৰাই হওক মানে। এনেকে বহুতো। কাৰ্যসমূহ আছে যোনবোৰ। কৰাৰ বাবে মানে নদী দূষিত হৈ যায় আৰু। উম সংৰক্ষণ কৰাটো বহুত। গুৰুত্বপূৰ্ণ, গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজন আৰু মানৱ জাতিৰ বাবে।
হয় হয়, তুমি ঠিকেই কৈছা এতিয়া তোমাৰ। গছ কটাৰ ফলত মাটিৰ ক্ষয় বৃদ্ধি পায় আৰু মানে বানে অধিক ক্ষয় ক্ষতি কৰে। যেতিয়া গছবিলাক কাটে তেতিয়া মানে মানে মাটিৰ ক্ষয় বহুত বৃদ্ধি হয় আৰু। আৰু মাটি খহনীয়াৰ হয়, তাৰ পাছত পেলাই আৰু তোমাৰ। ত কাৰনে। যদি স্বাভাৱিকত প্ৰৱ প্ৰৱেশ ৰক্ষা কৰে। তোমাৰ আৰু নদীত মানে এইবিলাক আৱৰ্জনা বা প্লাষ্টিক ন পেলাব নালাগে আমি, আমাৰ মানুহবোৰে এইটো ভুল কৰে
অঁ ঠিক কৈছা কাৰণ মানে আহ নদী সংৰক্ষন কৰাৰ লগতে আমি এ ইয়াতেও গুৰুত্ব দিব লাগিব যে আমি গছ গছনিসমূহ গুৰুত্ব দিওঁ আৰু বনাঞ্চল সংৰক্ষণ কৰো আৰু উম সেই তাৰ কাৰণে মানে আমি নদী সংৰক্ষণৰ কৰিবলে আমি বেলেগ ধৰণৰ ব্যবস্থা লব লাগিব যেনে তুমি মানি লোৱা আৰ্বজনা অঁ যিবোৰ প্লাচ টিক আছে সেইবোৰ আমি পেলাব নালাগিব আৰু সকলোকে মানে মানৱ জাতিক সকলোকে এই বি বিষয়ে ভালদৰে সজাগ কৰিব লাগিব যে ইয়াৰ ফলত আমি কিমান আহ দুৰ্ঘটনাৰ সন্মুখীন হব পাৰো বা আমাৰ ওপৰত কিমান বেয়া প্ৰভাৱ কৰিব পাৰে।
তুমি একদম ঠিকেই কৈছা আৰু তোমাৰ এতিয়া মানে স্কুল কলেজ আৰু সমাজৰ বিভিন্ন অনুষ্ঠানৰ জৰিয়তেও মানে সচেতন সম বৃদ্ধি বা কৰিব লাগে থাকে তোমাৰ যেনে স্কুল কলেজত মানে আৰু সমাজৰ বিভিন্ন অনুষ্ঠানৰ জৰিয়তে মানে সঁচ মানে আমি এইবিলাক ক'ব লাগে যে নদীৰ সংৰক্ষণ আমি কেনেকৈ কৰিব পাৰোঁ কেনে আমি আমাৰ নদীখন বচাই ৰাখিব পাৰোঁ এইবিলাকৰ ওপৰত মানে সভা হ'ব লাগে
অ অ ঠিক কৈছা মোৰ মতেও মই এইটোৱে ভাবো যে মানে বিদ্যালয় সমূহ ত বা কলেজ সমূহত এনেকে অভিযান জাৰি কৰিব লাগে যিটোৰ ওচৰত মানে নদীয়ে হওক বা আমাৰ পৰিৱেশে হওক বা ওচৰ চুবুৰীয়া এনে পৰিৱেশ হওক বা বনাঞ্চল হওক সেইবোৰ সকলোবোৰ পৰিষ্কাৰ হৈ থাকে আৰু যেতিয়া বিদ্যালয়সমূহে নিজৰ হাতত এই অভিযানটো তুলি ল'ব মানে গছ পৰিৱেশ আহ পৰিস্কাৰ কৰা অভিযান তুলি লব আৰু যেতিয়া তেওঁলোকে এই অভিযান আয়োজন কৰিব তেতিয়াহে আমি ভাল ফল দেখিবলৈ পাম বুলি মই ভাবো
ঠিকেই কৈছে এতিয়াতো আমাৰ মানুহ বোৰেইটো চব দায়িত্বটো আমি পালন কৰিব নোৱাৰোঁ তাৰ কাৰণে আমাৰ চৰকাৰৰ ভূমিকাও নিয়াত অতি গুৰুত্বপূৰ্ণ হয়নে নহয় কোৱাচোন
অ অ হয় মানুহৰ লগতে চৰকাৰৰ ভূমিকাও বহুত মানে প্ৰয়োজনীয় বুলি মইও ভাবো কাৰণ চৰকাৰে যেতিয়া কঠোৰ সিদ্ধান্ত কঠোৰ আইন হাতত লব তেতিয়াহে মানুহবোৰ সজাগ হব আৰু যেতিয়া তেওঁলোকে আইনবোৰ প্ৰয়োগ কৰি নদী দুখন নিয়ন্ত্ৰণ কৰাৰ চেষ্টা হাতত লব তেতিয়া মানুহবোৰেও তেওঁলোক োক নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিব বুলি মই ভাবো আৰু সেয়েহে ময়ো এইটোয়ে কম যে চৰকাৰেও নিজৰ দায়িত্ব ভালদৰে পালন কৰিব লাগে মানে তেওঁলোকেও পৰিষ্কাৰ অভিযান জাৰি কৰিব লাগে
হয় হয় ঠিকেই কৈছা আৰু এতিয়া তোমাৰ চাবা যে কৃষি বীন পালন আৰু মানে পৰ্যন্তত উদ্যোৰ নদীৰ ওপৰত মানে বহু লাভ বহু লাংখেম নে নিৰ্ভৰশীল যে তোমাৰ আমাৰতো কৃষকসকলতো নদীৰ ওপৰতে নিৰ্ভৰ কৰে ন নদীসমূহ যদি এতিয়া যথেষ্ট পানী লাভ কৰিব এতিয়া নদীত যদি আৰু তোমাৰ মাছমৰীয়াসকলো জীৱিকা সুৰক্ষিত মাছৰ সকলোতো জীৱন নদীৰ ওপৰতে নিৰ্ভৰ হৈ থাকে ন
অ অ ঠিক কৈছা আৰু উম উ নদী নদী ধ্বংস মানে তুমি মানি লোৱা যে অ জীৱ বৈচিত ধ্বংস হোৱাৰ মানে বহুতে বেছি সম্ভাৱনা থাকে গতিকে মানে যেতিয়া আমি নদী সংগ্ৰহ কৰিম তেতিয়া আমি এনেকে ভাবিব পাৰো যে আমি পৰিৱেশো সংৰক্ষণ- কৰি আছোঁ আৰু এই বস্তুটো মানে অৰ্থনীতিৰ বাবেও বহুখিনি উপকাৰী আৰু তুমি তেনেকে কলা কৃষক সকলৰ বাবেও নদী বহুত উপকাৰী আৰু বহুত প্ৰয়োজনীয়। এটা সম্পদ মইও সেনেদৰে ক'ব বিচাৰো যে মানে কৃষকসকলৰ বাবেও নদী বহুত এটা গুৰুত্বপূৰ্ণ অংশত তেওঁলোকৰ জীৱনতো আৰু উ উ যিহেতু নদীৰ ওপৰত বহুখিনি জীৱ জন্তু হওক মানুহ হওক বা কৃষকসকলে হওক তেওঁলোকো বহু খিনি নিৰ্ভৰশীল গতিকে আমি নদী সংৰক্ষণ কৰা পৰিৱেশ সংৰক্ষণ কৰা বহুতেই বেছি প্ৰয়োজন।
হয় হয় ঠিকেই কৈছা আৰু লগতে আমি নদীৰ পাৰত অধিক গছ ৰোপন কৰিব লাগে। বহুত সমস্যাৰ সমাধান হ'ব পাৰে এনেকৈ আৰু তোমাৰ জনসাধাৰণৰ সহযোগ সহযোগিতা অবিহনেটো নদী সংৰক্ষণ সফল হ'ব নোৱাৰে জনসাধাৰণৰো সহযোগিতা এ লাগিব আমাক আৰু তোমাৰ মানে তেতিয়াহে আমাৰ নদী যিবিলাক নদীৰ ক কাষ ঠিক আছে এতিয়া আজিকালিতো নদী গছ বিলাক কাটি পেলোৱা হৈছে দীঘলী পুখুৰীত দেখি চাই চাগে দীঘলী পুখুৰীত দ গছ বিলাক কেনেকে কাটিছে আমি যদি এডাল গছ ন আমি দ দহডাল গছ ৰুব লাগে।
অ অ। আৰু এতিয়াও তেনেকে তুমি চোৱা দীপৰ বিলতো ইমান খিনি গছ কাটিলে, উন্নতিৰ নামত চৰকাৰে কাটিছে আৰু মই ভাবো যে সেই সেইবোৰ বস্তু উন্নতিৰ নামত কৰিব নেলাগে আচলতে আৰু চ ৰকাৰৰ লগতে প্ৰত্যেক নাগৰিকৰো এটা এটা নিজৰ দায়িত্ব থাকিব লাগে আৰু তেওঁলোকে নিজৰ দায়িত্বসমূহ ভালদৰে পালন কৰিব লাগে মানে বৃক্ষ ৰোপন কৰা আৰু অ গছবোৰ নাকাটিবলে আৰু গছ কাটিলেও যিমান খিনি কাটিছে সিমানি খ একে ভাৱতে ৰোপনো কৰিব লাগে আৰু নদী নদী আমাৰ মাতৃৰ দৰে বুলি আমি সকলোৱে মানো আৰু ই আমাক পানীৰ লক্ষ্ লগতে খাদ্যও দিয়ে আৰু এক নতুন জীৱন দিয়ে বুলি কব লাগিব সেয়ে আমে মানে নদীক সন্মানো কৰিব লাগে আৰু সুৰক্ষাৰ বাবে আহ বিভিন্ন ধৰণৰ পদক্ষেপ মানে হাতত ল'ব লাগে।
ঠিকেই কৈছা সেয়ে এতিয়াই সচেতন হৈ পদক্ষেপ লোৱাটোৱে মানে অতি জৰুৰী আৰু উম
অহ অহ
আশা কৰিছো মই আজি তোমাৰ লগত নদীৰ সংৰক্ষণৰ বিষয়ে কথা পাতিম মোৰ বহুত ভাল লাগিল আগলৈ যাতে এনেকে আমি বিভিন্ন বিষয়ত কথা পাতিব পাৰোঁ ধন্যবাদ।
অ অ দিয়া হ'ব দিয়া